হেল্লও
হেল্ল'
অ! চিন্টো কি খবৰ?
অ মোৰ ভাল। তোৰ খবৰ ভাল?
ঠিকেই আছো আৰু
মোৰ চাউণ্ডো পাইছা না ভালকে?
ক'ত পিছে আজিকালি?
মইতো ঘৰতে আছো ৰ মোৰ চাউণ্ডটো ভালকি অ শুনিছা নে?
শুনা পাইছো শুনা পাইছো পুৰা কিলিয়াৰ কেই আহি আছে ভৈছটো।
অ', যদি ক্লিয়াৰকে নাহে কৈ দিবি।
অ' নাই নাই, আহি আছে, আহি আছ, ভালকে আহি আছে, পাইছো পাইছো, বুজি পাইছো।
অ' তে বাকী কি খবৰ পাতি, কি কৰি আছো পিছে?
কি কৰি আছিলা ?
মই অ কি কি বুলি কয়, এনেই আছো ৰ বাকী। ও, কি বুলি কয়- কাম-চাম কেনে চলি আছে?
ঠিকে আছে আৰু, কিনো ক'বা, দিনমখা যাই আছে ভালকে।
অ'। আচ্ছা দিন বাকি কাম চাম আহ মোৰো ভাই এনেকা নৰ্মেল এ চলি আছে, অ' বাকী ভাবি আছো ৰ কি কৰো, বাকী তই পঢ়া পাতি কেনেকুৱা বে ভাই?
পঢ়া পাতি মানে ঠিকেই আৰু, অলপ চলপকে যাই আছে আৰু।
ঠিক কেনেকুৱা তাইপৰ, কি পঢ়ি আছা পিছে তই?
তোমাৰ কেনে চলি আছে পিছে পঢ়া পাতি?
মোৰ ত' সেই নৰমেল চলি আছে ৰ, তোৰ পিছে কি কি পঢ়ি আছা পিছে বৰ্তমান?
মই, মই হেৰি মেথছ পঢ়ি আছো, ৰিজনিঙ পঢ়ি আছো। আৰু ইংলিছ পঢ়ি আছো। আংলি জুকে পৰি আছো। তোমাৰ, ত তোৰ। তোমাৰ কিমান খিনি পাঠ মানে ক্লিয়াৰ হৈছে, কোনটো ছাবজেক্টৰ বেছি ক্লিয়াৰ হৈছে? তোমাৰ মেথছৰ হৈছে, ইংলিছৰ হৈছে। নাই ৰিজনিংৰ হৈছে। নাই এবুৰা, জি, কে, জি, এছৰ হৈছে বেছি। কোনটো পাৰ্ট মানে বেছি হেৰি হৈ গৈছে তোমাৰ, চিৰিয়াচলি মানে বেছি ওপৰ আছে মানে, বাকী কেইটা চাবজেক্ট
কি বুলি কয়, মোৰ মেটছ নাই, মই ৰিজিনিং লাৰাই নাই। ঠিক আছে, মই ৰিজনং টো লাৰাই চৰি, মই ইভিএছ, জিকে লৰাই নাই। ঠিক আছে, জিকে চিকে ত মই তাতচে কৰা নাই। উ'ম, হা?
কি চাবজেক্ট লাৰিছা?
কি কৈছা?
কি লাৰিছা তুমি, কি চাবজেক্ট লাৰিছা, সেইটো কৰিছো সুধিছো।
আচ্ছা, মই মানে চ অকমান মেথচ অকমান এনে চাই ইংলিছ অকমান চজ অকমান চাইট এনেৰে অকমানক
অলমান ৰহন কৰিছে। নেকি চবৰে অলপমান অলপমান টাচ কৰিছে আৰু নেকি? আমাৰো এনেকেই চলি আছে, অলপ অলপকে চলি আছে আৰু
তাকে ভালকে পঢ়িব পৰাই নাই, তাকো
আছো নাই নাই পঢ়িব লাগিব পঢ়িব লাগিব নাই, নাই ভালকে পঢ়া, পঢ়িলেহে মানে অলপমান আৰু সময় বহুত কম আছে আৰু তুমি বহুত জলদি মানে উন্নতি কৰিব লাগিব, সেইকাৰণে মানে অলপমান ভালকে পঢ়া, এতিয় পৰা অলপ মান নিজকে এৰ্ফদ দিয়া, তেতিয়া তুমি মানে ভাল স্কু ক'ৰ কৰিব পাৰিবা পৰীক্ষাত বুজি পাইছা, ভালকে চাৰিটা নহলেওঁ মিনিমাম তিনিটা চাবজেক্টত তুমি হেৰি কৰা, অকমান এৰ্ফদ দিয়া, ভালকে তোমাৰ মিনিমাম স্কৰ আগবাঢ়িব, চাৰিটা চজ্বেক্টত যদি একেলগে দিয়া তেতিয়াহ'লে হয়তো ইমান নুঠিব পাৰে বুজিছা।
হম
দুটা তিনিটাকে এনেকা এটা এটা চাবজেক্ট এটা এটাবজেক্ট এটা এটা চাবজেক্ট ক্লিয়াৰ কৰি যোৱা, তেতিয়া তোমাৰ মানে স্কৰ ভাল উঠিব বুজি পাইছা।
উম, তাক সেইটো মই ভাবি আছো ৰ বাৰু, কি নিজৰ পৰা অকণমান ট্ৰাই কৰিব চেষ্টা কৰি আছো বাৰু, সেইটো ত মই ট্ৰাই কৰিব চেষ্টা কৰি আছো বোলে।
উম ট্ৰাই কৰ, এৰি নিদিবা ট্ৰাই কৰি থাকিবা।
তাকে সেইটোয় ত, এই মানে হাৰ্ডো আছে ন, মানে কি ক'ম আৰু আজিকালি এতিয়া এক্সামটো কি এচ এচ বি যিটো এক্সাম আছে সেইটো মানে ত টাইম কমাই দিছে, ব'ম ৰ্হাম টাইমটো মানে কি কৰি দিছে কিমান আগতে পঁচিছ মিনিট আছিল এতিয়া পোন্ধৰ মিনিট কৰি দিছে, হয় ন।
অ' পোন্ধৰ মিনিট সুধিছে।
তাকে ইটোৱে তৰে
এটা চাইডৰ পৰা, এটা চাইডৰ পৰা, এটা চাইডৰ পৰা, মানে যোনবিলাকে বেছি কষ্ট কৰি আছ সিহঁতৰ সিহঁতৰ পৰা এটা ভাল হৈছে যে কাট অফ বহুত কম আহিব, চোৱা যদি পঁচিশ মিনিট দি দিলে হয় বা মানে চেক্সনেল টাইমিং টো যদি নলগালে হয় তেতিয়াহ'লে মানে কি হ'লে হয় চবে মানে বহুত স্ক'ৰ কৰি দিয়ে তেতিয়াহ'লে মানে বাছনি কৰিব কাৰণে অলপ দিগদাৰ হৈ যায় মানে আৰু তোমাৰো যদি স্ক'ৰ বেয়া থাকে তেতিয়াহ'লে যদি তুমি যদি পাৰ্টিকুলাৰ যদি চাবজেক্ট কেইটাত যদি ফ'কাচ দিয়া, ধৰি লোৱা এনে পোন্ধৰ মিনিটত পঁচিশটা কুৱেশচন বহুত হাৰ্ড হয় তুমি যদি বিছ ট্ৰাই কৰিব পাৰা আৰু। কিছুমান চেপ্তাৰ তুমি যদি এৰিও দিয়া সেইটো কাফি নাই, যোনকেইটা চেপ্তাৰ কৰি আছা সেইকেইটাতে প্ৰেক্টিচ বেছি লাগিব তোমাৰ। তাকে, দেখাৰ লগে লগে দুই ছেকেণ্ডতে তোমাৰ যাতে এঞ্চাৰটো ডাইৰেক আহি যায়। চন প' পোন্ধৰ মিনিটত পঁচিছ টা প্ৰশ্ন য নেক্স লেবেলৰ মানে বহুত প্ৰেক্টিছ লাগিব, যোনে বহুত হেৰি কৰে, এতিয়া ধৰি লোৱা আমি এতিয়া বিগিনাৰ হিচাপে কি কৰিব পৰা যাব যোনকেইটা পাৰ্টিকুলাৰ চাবজেক্ট হৈ আছে তাতে বেছি প্ৰেক্টিচ লাগিব কাৰণ বহুতে এৰিবয়ে এৰিব প পঁচিশটা কুৱেশ্যন চল তোমাৰ কাৰণে নহয় ন' চবৰে কাৰণে টান আহি আছে। হয় নে নাই পাৰ্টিকুলাৰ চাবজেক্ট কেইটাতো তুমি এফৰ্ড দিয়া এনেও যোনকেইটা চাবজেক্ট নোৱাৰা যোনকেইটা চেপ্তাৰ নোৱাৰা সেইকেইটা এৰি দিয়া যোনকেইটা চেপ্তাৰ পাৰা সেইকেইটাৰ ওপৰত এফৰ্ট দিয়া।
উম, মই পাইছোঁ, পাইছোঁ, বুজি পাইছোঁ। তোৰ পিছে ঠিকঠাকে চলি আছ ন' পঢ়া পাতি? হম? হেল্ল'
অ', অলপ অলপকে লাৰিছো আৰু
অলপ অলপ কৈ লাৰিছা? পিছে, আজি আজিৰ দিনটো আজিৰ আজিৰ দিনটো কি কৰিলি পিছে? অ' আজি আহ আজিৰ দিনটো কি কৰিলি পিছে?
নাই আজি মানে মই এটা চাইডে যাব লগা হৈছিল, এ' সেইকাৰণে মানে মই বেলেগ চাইডে তাত গৈছিলো, মানে ক'বাত যাব লগা হৈছিল মানে সেইকাৰণে মই বেলেগ চাইডে তাত গৈছিলো মানে, আজি পঢ়া এ বৰ্তমান নাই। আজি মই অলপমান বেলেগ এটা কাম আছিল মানে পি আৰ চি বনাব গৈছিলো চিলো, ময় আযি। অঁ এই পি আৰ চি বনাব যোৱা কাৰণে মানে হেৰি, এ এই মাত্ৰ অলপ, এপ্লাই কৰি, এপ্লাই এপ্লাই কৰি থৈ আইছো এ' এতিয়াবা কেতিয়া আহেবা গম নাপাওঁ, এই তাতে বহুত প্ৰচেছ লাগে ন, সেইকাৰণে চাগে যাব লাগিব পাৰে ঠিক নাই
আৰু ক'ত ক'ত, পি-আৰ-চি চাৰ্টিফিকেট ক'ত এপ্লাই কৰিলি পিছে? হয়
সেইটো আমাৰ গাঁৱত, আমাৰ গাঁৱত।
আচ্ছা গাঁৱত এপ্লাই কৰিলি তো। ডকুমেণ্ট কি কি দিলি পিছে?
ডকুমেণ্ট এ, ডকুমেণ্ট-ডকুমেণ্ট টো মই হেৰি আমাৰ গাওঁবোৰা হেৰি লাগিছে হা, আৰু মাতিৰ পতাৰে যুনতো মানে খাযনা যুনতো থাকে, এটা কাগজ থাকে যে, সেইটো দিছো আৰু ভোতৰ কাথ, ভোটৰ কাথ লাগা লাগিছে নেকি গম নাপাও আৰু, দিয়া নিচনা পাইছিলো কিন্তু বহুত হময় হৈছে ন পাহৰি গৈছো মানে, ভাল কামে, কিন্তু মেজৰলি মানে আছে মোৰ হেৰি, এ ধৰি ল মোৰ কোৱালিফিকেচন খিনি, হাইচেকেনণ্ডৰী পাছটু, চাৰ্টিফিকেটতো খুজিছে আৰু আৰু গাঁৱত পতা, গাঁও বু়ঢ়াৰ চাৰ্টিফিকেট এইখিনি মেজৰলি, আৰু বাকী কিবা কিবি আধাৰ কাৰ্ড চাধাৰ কাৰ্ডটো লৈছে সেইমোখাটো আছে। উম আৰু পইচা লৈছে সেইটোহে কোৱা, কাগজতকে বেছি পইচাৰ মূল্যতটো লাগিছে, যোনে বনাই দিব তাক পইচা বেছি যায় আৰু দৰকাৰী পইচা এতিয়ালৈকে দিয়াই নাই, দিয়াই নাই, দিয়াই নাই, এতিয়ালৈকে, সি এতিয়ালৈকে, এতিয়ালৈকে কোৱা নাই, আজি এইটো মই ধৰি লোৱা পাঁচশ মান দি আহিছো আৰু এতিয়াবা আৰু কিমান বা লাগে একো গম পোৱা
ও' মা আৰে মই পি আৰ ছি এপ্লাই কৰিছো অনলি দুশ টকা, মই পি আৰ ছি এপ্লাই কৰিছো টুহাড্ৰেড, দুশ টকা।
কি কোৱা?
অঁ, মোৰ অক অকল দুশ টকা লৈছে।
দুশ টকা, আৰু, কি কি দকুমেট লৈছে তোমাৰ?
আৰু মোৰ সেই আছে মাটিৰ খাজনা, গাঁওবুঢ়া লিখ খা, তাৰ পিছত সেই বাকী যিখিনি ডকুমেট এ ছেমে হয় চবৰে। আৰে একো চিনাকি নহয়, নৰ্মেল তই আৰে আৰে এই বুলি কথা নাই তই যদি ইয়াতেও যদি এহখন যিকোনো চি এ চিত যা বা যিকোনো এখান চি এ চিত এপ্লাই কৰবা লাগে বাকী প্ৰছেচ খিনি তাঁহাতে অ'টোমেটিকেলি নিজে নিজে হৈ যায়। মোৰো প্ৰচেছটো কি আছিল মই-মই বাৰু গাঁৱ কৰিলো। এপ্লাইটো মোৰ গাঁৱত দু তাৰপিছত সেই দুশ টকা কেনে কি বুলি কয়। দুশ টকা লৈছিল তাতে এপ্লাই কৰি দিছিল তাঁহতে কৰি কিনে মোৰ
চব দোকান মানে গাঁৱৰে দিয়ে দি দিছা।
অ, মান মোৰধ কাৰ্ডৰ এড গাওঁৰ কৰি লৈছিলো প্ৰথমতে। আধাৰ কাৰ্ড ৰ এড্ৰেছ মোৰ ইয়াৰেই আছিল। আধাৰ কাৰ্ডৰ এড্ৰেছ
ঠিকেই আছে বাৰু হা, হেল্ল'।
মানে মোৰ মানে আধাৰ কাৰ্ডৰ এড্ৰেছটো ইয়াৰে গুৱাহাটী আছিল, হা। আৰু, মোৰ ব পি আৰ চি মোৰ আমাৰতো মাটি চাতি গাঁৱৰ আছিল। কোকৰাঝাৰ আছে ন। চ এই কোকৰাঝাৰৰ পি আৰ চি মানে কোকৰাঝাৰৰ মোৰ ড কমেন কৰি লৈছো মই আধাৰ কাৰ্ডৰ এড্ৰেছটো কোকৰাঝাৰ দি দিছো পিছত। মানে আধাৰ কাৰ্ডৰ এদ্দেজ কৰি লব লগা হৈছে আৰু তাৰপিছত। হয় নে নহয় তোৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো গাঁৱৰ আছে না। তোৰ আধাৰ কাৰ্ড এড্ৰেছটো ইয়াৰ আছে আ আৰু তই এপ্লাই কৰছা গাঁৱৰ।
অ, ৰিজেক খালোঁ নেকি কিন্তু এ-এ সিটো মোক ইমান মানে যোনে মোক বনাব দিছে সি কিন্তু ইমান খোজা নাই কিন্তু অ সুধা নাই মানে অ সি মোৰ ইমানকে চোৱা নাই চাগে যদি সুধে দলে বদলাই পেলাই দি দিম আৰু আধাৰ অফিচতো কিমান দেৰি লৈছে, তুমি তই হেৰি ওচৰতেছা আধাৰ কাৰ্ড অফিচ চেণ্টাৰটো নেকি?
অ ক'ত-ক'ত আছে আধাৰ অফিচৰ চেণ্টাৰত ত ওচৰত।
এ হেৰি এইটো হাই চাৰ্ভে। আৰু আজিকালি হেৰি ইমান টাইম নালাগে, আগতে আমি যিমান টাইম লগাইছিলো, আজিকালি ইমান টাইম নালাগে, নালাগে তো।
আচ্ছা, এই বেলতলা চাৰভেত কি গভৰ্মেণ্ট? অ' অ' শুনচোন, গভৰ্মেণ্টত, গভৰ্মেণ নেকি?
হাঁ
গে এইটো কলি যে, কি বুলি কয়, আধাৰ কাৰ্ডৰ এটা অফিচ খোলা বুলি গভৰ্মেণ্টৰ নেকি?
কোনটো আ আধাৰ কে যে অফিচ, আৰে নহয় তুমি, তু-তুমি বুজি পোৱা নাই, আমি যে আগত যে গৈছি ছিলো যে উলুবাৰীত
লাচিত নগৰ, অ, লাচিত নগৰ, অ'
পৰা এইটো চিফটিং কৰিছে আকৌ, তাতে নাই অ', অ', আজিকালি কি এতিয়া মিনিমাম চি কিছুমানে ওৱান ইয়াৰে হ'ব এতিয়া।
অ', মই গমেই নাপাওঁ এই পাহৰি মানে যোৱা যোৱা নাই ন অ', কৰি উলুবাৰী যে নে তো
অ', উলুবাৰী এইটোৱে আধাৰ কাৰ্ড চেণ্টাৰ ডাইৰেক আজিকালি অল লা চেন্টাৰ লাইণ্ডত চেঞ্জ নকৰে না নম্বৰ হওঁক বা এড্ৰেছ হওঁক, তুমি আধাৰ কাৰ্ড চেন্টাৰতে লাগিব, সেই অ'ফিচটোতে চাৰ্ভেতে যোনটো অফিচ তাতে হেৰি তুমি যায় পিলে চেঞ্জ কৰিব কৰিব ইয়াতে চিফটিং কৰিছে তোক এড্ৰেছত এনে বেলতলা দেখাব, এড্ৰেছত এনে বেলতলা দেখাব, কিন্তু আধাৰ কাৰ্ড অ'ফিচ তাতে আছে এ তুমি চিনি পাবা চাগে এই যে হেৰি এইটো এটা যে জল চাই চাই বা ফটো থকাৰ যে কেম্পাছে দেখা পায় কেনে চাৰ্ভে যে অ', তাৰে কাষত এটা ফ্লা-ফ্লাষ্টি ম'ল বুলি এটা আছে ৱাও ম'ম'ৰ কাষত যোনটো বিল্ডিং আছে না সেই সেইটোৱে।
অ', তাতে আছে নেকি? আচ্ছা।
অ, কিবা পাৰ্টি নাই কি বা কি গম নাপ। কিন্তু এই হেৰি ৱও মমো আছে দিয়া কাষত। এ, ৱও মমৰ এখন শ্বপ আছে। তাৰে কাষত যোনটো বিল্ডিং হৈ য সেইটোৱে এটা
অ, আচ্ছা, আচ্ছা বুজি পাইছো দে যাব লাগিব ৰ তাতে মই মোৰো আধাৰ কাৰ্ড কাম আছে মানে। মোৰ আধাৰ কাৰ্ডৰ ডকুমেণ্ট কি বুলি কয় তাৰ নামটো চেঞ্জ কৰিব লাগে তাৰ কাৰণ যাব লাগ
অ, চেজ কৰি আজিকালি ইমান হেৰি ইমান মানে টাইম নালাগে। কাৰণ ফ্ৰন্টত য'ত আছে তুমি, তুমি ধৰিলোৱা এড্ৰেছ যদি চেঞ্জ এড্ৰেছ চেঞ্জ কৰি থ টাইম লাগিব। কিন্তু মোবাইল নাম্বাৰ
অ, অ, তাকেইেতো। ঠিক আছে হ'ব। দে, তে মই পিছত কল কৰিম দে তোক হ'ব। দেই। থাঙ্যও। অহ, অঁ, অঁ ঠিক আছে, ঠিক আছে, হ'ব দিয়া অঁহ '।